অ' কোৱা।
কি কৰিছ?
এ আছ ছিলো এনেই। তুমি?
আছ আছিলো এনেই আৰু। বাকী খবৰ খাটি ভাল? ভালেই ভালেই। বাকী কি কৰি আছা?
এনেই আছিলো বাহিৰতে বহি মেলি।
হয় নেকি?
অ'
তৰ চতৰ বেয়া কৰ বাহিৰত বহি আছা।
আমাৰ ইয়াত আকৌ দেখোন ৰ'দ ওলাইছে এতিয়া আকৌ।
হয় নেকি?
অ', বতৰৰ কেতিয়া কি হয় একো ধৰিবই পাৰা নাই দেখোন।
অ', ন। এ-এইফালে আমাৰ আজি ডাৱৰীয়া টাইপেই কৰি আছে।
অ', হ-আমাৰো ৰাত ৰাতি বৰষুণ দিছিল, তাৰ পিছত অলপ আগলৈকে ডাৱৰীয়া কৰি আছিলে, এতিয়া আকৌ ৰ'দ ওলাইছে পতককে।
অ', তাতে বতৰটোৱে বহুত, আমাৰতো ইয়াত ডাৱৰ একদম ডাৱৰীয়া হৈ আছে, বৰষুণ-চৰষুণ দিওঁ দিওঁকৈ আছে, কিন্তু কি মানে বতৰটো হেৰি কৰিব পৰা নাই, বুজিছানে? এতিয়া একদম, ধৰিব পৰা নাই বত তৰে কেনেকুৱা মহিমা দেখাই আছে।
সেইটোৱে। কেতিয়া, কলৈ, কিয়, একো ঠিকে মানে কবলৈ এতিয়া গলেও মানে বহুত ভাবিব লগীয়া হৈ গৈছে।
অ' টো। ইমান মানে বৱা বতৰ ঢেঁট।
গুগলত চাওঁ, ৱেদাৰ দেখুৱাই কিবা হয়, কিবা দেখোন।
উম।
ধৰিনৈ নোৱাৰ আৰু এ কৈছোঁ দিয়া।
অ' বাকী ভাত পানী খালা?
নাই। বনুআই নাই আমাৰ। তোমাৰ?
নাই। খাম আৰু আমিয়ো।
কি বনাইছা?
জনো কিবা কিবি বনাইছে। এইটো কি বুলি কয়? বত অ', হেৰি তোমালোকৰ হেৰি। কালি কেনেকুৱা কৰি আছে বতৰ তোমালোকৰ?
কালি তোমাৰ আগবেলাটো ৰ'দ দি আছিল দে। পিছবেলালে বতৰটো অলপ বেয়া কৰিছিল।
উম।
বৰষুণ কিন কিনাইছে।
উম, আমাৰফালে গোটে বতৰ বেয়া এ একদম।
সাইটোৱে সেইটোৰ কাৰণে কিমান বেমাৰ হৈছে।
অ', সেইটো কাৰণেও বেমাৰ হৈ গৈছে বহুতৰ দে।
উম, মুৰেই হৈছিল অলপ দিন আগত।
উম, উম। এ মানে, বতৰটোৱে বহুত দিগদাৰি কৰি আছে।
উম, অমৰ এইফালে বাৰু ভালে তেতিয়া অলপ বৰষূণ, ছৰসুন দি আছে। এনেটো তোমাৰ বহাগৰ পৰাই তোমাৰ হয় না গৰম। ত এতিয়াতো ভালে কিন্তু বাকীশিনি জেগাত মানে তোমাৰ বহুত গৰম হৈ আছে আৰু।
অ'। অম, এ
নান-নৰ্থৱেষ্ট চাইডয়ে ভালহৈ আছে। আৰু,
উম!
চিজন মানে মানে একো তেনেকুৱা হেৰী নোহোৱাই হৈছে৷
উম আগৰ নিছিনা একো নাই এ
উম
বাৰিষা দিন থাকিব কেতিয়াবা দিব কেতিয়াবা একো ঠিকে নোহোৱা হৈছে কেতিয়া কি
সেই গৰম কেতিয়া পেলাব
এনে ঠাণ্ডাটো তোমাৰ আগতে চেপ্তেম্বৰ ৰ পৰা ষ্টাৰত হৈ যায়। এতিয়া আকৌ তোমাৰ চেপ্তেম্বৰ ৰ মানৰ পৰা হে আৰম্ভ,
উম
সেইটো যেনে তেনে ফেব্ৰুৱাৰীত থাকে নে নাথাকে সেইটো ঠিক নাথাকে।
উম আৰু এইবাৰ বতাহ বৰষুণ ইমান একদম যোনটো মানে মাহত আহিব লাগে সেই মাহত নাহিল। পিছুৱাই লৈ আহি আছে বতাহ বৰষুণ হম হম বতাহ বৰষুণ তাকে টো ইমান বতাহ বৰষুণ গেল।
সময় চময় একো,, দিন-চিন নাই
তাৰ কাৰনে তাৰ কাৰনে বহুত বেমাৰ চেমাৰ হৈ গৈছে দেই ধৰা
হবয়ে আৰু দিয়া দিনত বৰষুণ দিলে ৰাতিলে আকৌ বৰষুণ দিছে পিছদিনা খন টো তোমাৰ আকৌ ৰ'দ দিলে তেনেকে হ'লে টো হবয়ে বেমাৰ। কেতিয়া বৰষুণ দি দিয়ে কেতিয়া ৰ'দ দি দিয়ে কি থিক।
উম। উম ভাইটি য়ে গা-চা ভাল পাইছেনে নাই এয়া বতৰৰ কাৰণে যে বেয়া।
অ, তাইৰ ভালেই এতিয়া বাৰ গাৰ কেইদিনমান আগত হৈছিল আৰু বেমাৰ।
হু।
তে ঠিকে আছে?
ঠিকে আছে?
অহ। তোমাৰ গাউচা বেয়া কৰা নাই? বত মোৰো বেয়া কৰিছিলে নি।
নাই তোমাৰ জৰ চব বও লিতেদ। জ্বৰ জ্বৰ এইব জৰ জ্বৰ নাইট। ইয়াৰ এইবোৰ বহুত। পিছে বতৰৰ কাৰণে ধূলি-বালি বাব হুম ধূলি বালি
একদম মানে বত বেয়া কৰি দিছে।
উম মো মাত তেতিয়া তিনিবাৰ নে চাৰিবাৰ হ'লে তেয়া দুদিন তিনদিন ঠিক হব আকৌ হব, দুদিন তিনদিন ঠিক হ'ব আক হ'ব তেনেক
এই ধূল ধূলি বালিৰ কাৰণে চো অৰ্দিটোত। তৰ্দি হৈ যায়, সেইটো হয়ে। সেইটো কাৰণেই। উম মোৰো গোটে চৰ্দি চৰ্দি কে গৈছ চৰ্দি হৈ আছে। বোলে একতিক পাইছোহে লবাগতে। অলপ দিনসহেঁতেন। যেতিয়া বতৰটো জেনেৰাইগ যি ব ব লাগে সেয়া, একো হোৱা নাই।
সেকাৰনে।
হে ৰাম, মোৰোতো চৰ্দি কাহ হৈছে সেয়া নাভাঙাই হৈছে।
হো।
এবাবাবা ঠিক হৈ যায়। তাইছত আকৌ হয় অ ধৰিবই পৰা নাই আকৌ কেতিয়া হৈ যায়
হোঁ, বতৰ আৰু কি কবা বতৰৰ কথা।
হাইটোৱে।
ৰ'দ এদিন। বৰষুণ দুদিন। ধুমুহা।
কেতিয়া কি হয় যে বতৰদালে অশান্তি কৰিছে গা চা একদম বেয়া কৰি দিছে বতৰদালে।
উম উম বহুত বেয়া হয় দেই। নাহা বুলি বত বতৰটো মানে এতিয়া, আক' বৰষুণ দিওঁ-দিওঁ কৰিছে, তাকে।
অ ', এতিয়া সেইটোহে আমাৰ এতিয়া এইমাত্ৰ কোৱা নাছিলোঁ ৰ'দ দিএছে এবেলি এতিয়া ৰ'দ দি আছে এতিয়া আক' ডাৱৰীয়া কৰিছে।
উম, ম জানো কিয় হৈ আছে বতৰ
ধৰিবই নোৱাৰা হৈছোঁ আৰু কেতিয়া কি
আগৰ দিনবোৰ আউ। আগৰ দিনবোৰে ঠিক আছিলে। একদম বতৰ-চতৰ পৰা ঠিক মাতে একদম সলনি হয় সালসলনি, এতিয়া আকৌ সালসলনি বোৰ হেৰি হয় আছে উম, তাকেতো, এনেকে বেয়া এনেকে বতৰ পৰি থাকিলে মানে মানুহ কিন্তু বহুত দিগদাৰি হৈ যায় মানুহ। ৰ, বেমাৰ-আজাৰ বহুত। বহুত বেমাৰ-আজাৰ হ'ব কুমাৰ আজাৰ
কিছুমান জেগা যে তোমাৰ এতিয়া ঠাণ্ডা নোহ সোৱাই আহিছে আৰু।
অ', আপ তোমাৰ এতিয়া ধৰা, আমাৰ ইয়াতে তোমাৰ ঠাণ্ডা বোলা বস্তুটো নাইয়ে একদমেই নাই। ঠাণ্ডা পা আহিলেও ধৰা একদম যা যোনটো সময়ত ঠাণ্ডা পৰিব লাগে সেইটো সময়ত ঠাণ্ডাই নপৰে।
সেই ৰাতি সময়ত অলপ মিহি-মিহিকে এটা ঠাণ্ডা লাগে আৰু।
উম, বাকী নাই, ইমান আকৌ গৰম।
উমমম। কেতিয়াবা টোৱে হ'ব আৰু কেইিনমান মানে তোমাৰ কিমান চাৰি পাঁচ বছৰ মানৰ পিছত আৰু, ঠাণ্ডাটো চাগে ঠাণ্ডা কি আছিলে মানুহে সেইটোকে পাহৰি যাব ছা গৰমৰ কোবত, মানে সদায় চাই গৰমত কে চলিবা আৰু।
উম, পোৱালী বিলাক কাৰণে বহুত বেয়া হৈছে দেই । একদম মানে বতৰৰ বতৰে মানে গোটেই গা বেয়া কৰি দিয়ে একদম। জ্বৰ পা আদিলৈকে একদম।
সময়মতে মিলা নাই বস্তুবোৰ।
উম।
এতিয়া বতৰ মতে আমি খোৱা-চোৱা কৰোঁ না, হেইব বোৰো
উম, এতিয়া এদজাছ কৰিব নোৱাৰে স ধৰা বতাহ-বৰষুণ, সেইবোৰৰ পৰা হয় নাই?
সেইটোকাৰণে। তোমাৰ
ইনেই বতৰ যদি ঠিক মতে থকা হ'লে ঠিকে পালে হয়, কিন্তু এত তিয়া, সেয়াহে বতৰৰ মহিমা।
অ', এতিয়া-এতিয়া চাগে এতিয়া তোমাৰ জন্ম চন্ম হোৱাৰ পৰা ডায়েৰিয়া হ'বলৈ আছেই। ডায়েৰিয়া, জণ্ডিছ সেইবোৰ
সেইবোৰ থাকিবই।
উম কালি-পৰহি অ', সেই বিলাক উম।
সেইটোৱেই, এইবোৰৰ বতৰবোৰৰ কাৰণে মানে কি হৈছে, মানুহবোৰৰ আয়ুসবোৰ কমি কমি আহি আছে।
উম।
, তোমাৰ, তুমি ভালে আছা নাই?
আছোঁ আৰু ঠিকে থাকে, কৈছোৱেই দেখোন চৰ্দি, কাহঁ নোযোৱাই হৈছে।
উম।
দুদিন ঠিক থাকিব তাৰ পিছত আকৌ চৰ্দি আহিব। বিছনা পৰা উঠিবই নোৱাৰা হৈ যাওঁ, বিচনাৰ পাই এনেকুৱাই হয় যায় চৰ্দি।
হয় নেকি, মোৰো মাজতে চৰ্দি হয় এয়া একদম অৱস্থা বেয়া হৈ যায়।
হম।
তহঁতৰ কেতিয়াজানো এখন সাল-সলনি হয় তেতিয়াহে
এ সেইটোৱে।
সাল-সলনি
তেতিয়া বেলেগক দুখ দি পেলাই লাভ নাই, বতৰে কিবা কিবি কৰি আছে, নিজৰ খোৱা ওপৰত দুখ দি পেলাইটো লাভ নাই। গৰম লাগিছে কিবা এটা কিনি আনিছা ঠাণ্ডা খাবলৈ, আকৌ দেখিছা একে আকৌ বৰষুণে ঔ
উম, উম, উম। সেইটোৱেই। আৰু মানহে ডায়েৰিয়া চায়ৰিয়া হৈ যায়। উম, সেইটো মানুহৰ ডায়েৰিয়া পৰ্যন্ত হৈ যায়। বতৰৰ কাৰণে হয় নে নহয়? কোৱাচোন? হয় নে নহয় বোলো ব কাৰণে বোলো হাইৰিয়া হৈ যায় মানু
অ', টো, বৰ্কায়ে ডায়েৰিয়া, জণ্ডিচ এইটো মানে গৰমতটো আৰু এইটো বস্তু মানে হ'বই হ'ব।
উম, বাকী আৰু গৰম পৰিবলৈ আছে এ, আকৌ এবাৰ দেশ শুনি আছোঁ তোমাৰ বহুতে গৰম পৰিব বোলে আৰু জোখতকে বেছি।
উম, উম, শুন, ময়ো শুনি আছোঁ বাৰু দেই।
উম।
মানে তুমি এতিয়া নৰ্থইষ্টৰ ফালেটো সিমানখিনি গৰম পৰা নাই, যিমান বাকী খি খিনি মানে ষ্টেটছত পৰিছে আৰু ইণ্ডিয়াৰ আৰু।
সৰু পোৱালী কাৰণেটো বে, সৰু পোৱালী কাৰণেটো বহুত বেয়া, সৰু পোৱালী কাৰণে বোলো এইটো বহুত বেয়া। সৰু পোৱালীবিলাকৰ কাৰণে, তেনেকে সৰুতে হয়নে?
ছে, মানে এইটো এইটো চেহেৰা পাতিটো ঠিকে নোহোৱা হৈছে এইটো কাৰণে।
উম, উম।
না সিহঁতে ভালকে খাবলে বিচাৰে না বতৰৰ কাৰণে ওলাই যাব পাৰে ভালকে খে
উম, হয় বাৰু এইটো। তাকেই আৰু।
বাকী ঘৰত চবৰে ভাল?
ভাল ভাল। তোমালোকৰ?
আছে আৰু। সেই গৈছে বেমাৰ-বাজি এটাৰ পিছত এটা, এটাৰ পিছতো তেনেকে এটা হৈয়ে থাকে, ক'তনো তিমান ভাল যাব আৰু তেতিয়া। উম।
উম, দিয়া ঠিক আছে। দিয়া।
ঠিক আছে দিয়া।
উ, উ।